হয়
অঁহ এয়া মই অকমান। এ পঢ়া টেবুলত বহিছিলো এ অকন মান আজৰি হৈছো
অ আজি পৰীক্ষা আছিল নে
আজি আছিলে আজি পৰীক্ষা ইংৰাজী আছিল।
হয়। ৎকেতিয়ালৈ শেষ হ'ব বা পৰীক্ষা-
পৰীক্ষা আমাৰ সোমবাৰলৈ শেষ হবগে
উ তাৰ পৰা গৰম বন্ধই দিব চাগে।
তাৰপা গৰম বন্ধ নহয় আমাৰ পোন্ধৰ দিন ক্লাছ, তাৰপা আকৌ টিউশচন চিউচন আছে।
হয় হয়।
উম তাকে।
ভাত পানী বনাইছে ন
ভাত পানী বনাইছে আমাৰ এই বিহ বুঢ়াৰ পৰা হলেও বিহবঢ়াৰ পৰা পি আহিছে যে
অ
সেইয়া। তাকে
বা ভাল।
ভাত এইয়া মাছ আনিছে।
অ খুৰা আনিলে নে-
খুৰাই অহঁ
ডাঙৰ মাছ নাই বা সৰু মাছ।
ডাঙৰ মাছ ডাঙৰ।
মায়ে ৰান্ধিছে নে?
এয়া আমাৰ ইয়াতে ৰান্ধি আছে তাঁত বেলেগকে হপায়
আইতা গা মো ঠিকে আছে নহয়?
আইতাই এইকেইদিন ভাল কথাবোৰ ভুল হোৱা নাই ইমান
তোমালোকৰ গৰু পোৱালিটো যে বেমাৰ হৈছিলে ঠিক হৈছে নে?
গৰু পোৱালটো একেবাৰে এতিয়া। অকমান অকমান এনেকে ফোহা হোৱা নিচিনাকাহে আছেগে এইবোৰ চব ঠিক হলগে বাৰু।
ভাল হ'ব ভাল হ'ব আমাৰতো অকণমান শুকনি মূৰে ধৰিছে।
সেইটোৱে আমাৰো অকলেই মানে ফোঁহা থকা নিচিনা আৰু।
হয়।
হয়।
উম ভণ্টিয়ে কি কৰিছে?
এ ভণ্টি পৰীক্ষা খতম নহয় এতিয়া কিবা কিবি কৰি আছে মোবাইল চাই।
অ তাৰ ভাগৰ খটম হ'ল ন।
অহ।
তোমালোকৰ ভাওনা সভা পাতিছে বুলি ভাবি কৈছিলে।
এতিয়া ভাওনা সবা আমাৰ সৰু ল'ৰা ছোৱালীখিৰ লগত হেৰি হিন্দু গাওঁ নামঘৰ।
অ অংকীয়া ভাগ পাতিছে নেকি?
অংকীয়া ৰাম বিজয়।
অ মানে ডাঙৰ মানুহ নহয় নহ
ডাঙৰ মানুহৰ নহয় ডাঙৰ মানুহে এই মাইকী মানুহৰ এখন পাতিব আগষ্টত আমাৰ ইয়াৰ নামঘস্থিত।
অ আগষ্ট মানে শাওণ মাহ পৰিব আৰু।
উম উম।
উম তেতিয়ালে দিন আছে বাৰু।
দিন আছে অ।
বিদ্যালয় এতিয়া এক তাৰিখৰ পৰা গৰম বন্ধ হ'ব নে
পোন্ধৰলৈকে ক্লাছ তাৰপা পোন্ধৰ পৰা ত্ৰিশলৈকে বন্ধ
হয় হয় তাৰ পাছত কেই দিন মান ফুৰিবলৈ যোৱাৰ কথা ভাবিছা নি?
তাৰ পাছত মানে এ। বিশ একৈশ তাৰিখ মানে আমি অকমান ওলাই যোৱাৰ কথা ভাবিছোঁ।
হয় হয়। যাব লাগে ওলাই স পৰিয়ালে যাব ন সপৰিয়ালে।
পৰিয়াল অহ
আহ জেগাটো কোনফালে সিদ্ধান্ত কৰিছে বা।
জেগাটো এইয়া কি শ্বিলং মেঘালয়।
অ চেৰাপুঞ্জী ফালে ন।
সেইফালে অ।
ভাল জেগা বা চেচা জেগা।
ভাল জেগা অ।
বাকী পঢ়া শুনা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবা নহয়।
এ অ এবাৰ দখম চেনি।
অ পৰীক্ষাটো ভালকে দিবা এতিয়া পৰা পঢ়া শুনা কৰিলেহে তেতিয়া।
সে সেয়াই সেয়াই পঢ়া শুনা হৈ আছে।
অ ভন্টি এবাৰ কোন শ্ৰেণীত
ভন্টি এবাৰ ক্লাছ ৱান।
হয় হয় ভাত মানে সেই মাছ অকণমান আছিলে।
অ', মাছ
তই বিলাহীয়ে জোল বনাইছে টেঙা দি
অ' অ' অ'।
বা ভজা-চজা কিবা কৰিছে
তাকে অহ
মই আমি লালুকলৈ গৈছিলো যে সন্ধিয়া লাগিলে, তাৰ পৰা আহি পাই
উম উম।
আকৌ যোৱা বাৰিলে গলো।
অ' অ'।
তাৰপা আহি পাই, এতিয়া এইয়া বহিছো।
অ', ভাইটি
ভাইটিয়ে সেই বাদাম খায় কিবা খায়, সেইবোৰ খোৱা মেলাতে চলি আছে সি
অ' অ'।
খাই যাব তাৰ পৰা সিটো খাব লাগে, সিটো খাই যাব সিটো খাব লাগে, খোৱাতকে পেলাই বেছি।
অ' হয় বাৰু।
উম।
এ ক-ককা হেত আছে নহ?
ককা-আইতা আছে, পিছফালে বহি আছে।
হেৰি, বৰদোৱা যোৱাৰ কথা হৈছে বোলে
অ', বৰদোৱালে যোৱা কথা হৈছে।
অ'।
এবাৰ ককাহত গৈছিলে, এইবাৰ গাঁৱৰ মানুহো যাম বুলি কৈছে। ৰাইজ
যাব লাগে, যাব লাগে।
এতিয়া বৰদোৱা আগৰ লেখীয়া নহয় ন, একদম ধুনীয়া কৰিলে। উম, ককা আইতা গৈছিলে এইবাৰ গ'লে ঈশ্বৰৰে কৰিলে আমি যাম বুলি ভাবিছোঁ, কি হয়। ৰাইজৰ লগত এ-এসাঁজ খাই আহিম গে।
থকা হ'ব হ বোলে, হয়নি?
থকা নহয়, তাত গৈ পেলাই ঘূৰি আহিব পাৰি ন। জুবিন ক্ষেত্ৰ চাই ৰাতি আকৌ, এ ৰাতিপুৱা যদি চাৰি মান বজাত ইয়াৰ পৰা ওলাই দিব পাৰি।
অ', একেই দিনাই ঘূৰি অহা হব।
চাৰিমান বজাত ওলাই দিব পাৰিলে প্ৰথম বৰদোৱা হেৰি ভাত পানী খায়, জুবিন ক্ষে লৈ গৈ, লাহেকে আও মন্দিৰত সোমালে বেছি দেৰি হ'ব, ইয়াত চাৰে এঘাৰটা বাৰটা এটালে পাই যাব।
হয় হয়।
ৰাতি
তাকে, অ'।
এ সকলো পৰিয়ালে গলে ভাল হয় আও
উম উম।
কি হয় চাই লওঁ, সুবিধা অসুবিধা তাৰপা আকৌ আমিও এফালে ফুৰিবলৈ যাম বুলি ভাবিছো গৰম বন্ধতে।
তাকে তাকে।
সকলো মিলি বা ভাই-ভনী, ভাগিন-চাগিন, চব মিলি
তাকে যাব লাগে, যাব লাগে।
বিছ-বাইছ তাৰিখমানে
যোৱাটো কিহত হ'ব এনে?
যোৱাটো আমি গ'লে ট্ৰেইনত, ইয়াৰ পৰা ট্ৰে-ট্ৰেইনত যামগে তাত নামি পেলাই তাৰ পৰা গাড়ী-চাড়ী বুক, মানে হেৰি কৰি পেলাই ভাড়ালে লৈ, লাহেকে গুচি যামগৈ তাত দুটা ঘৰ লৈ থোৱা আছে ৰুম। তাত থাকি মেলি ফুৰিম আও দুদিন তাত থাকিমা তাৰপ আবেলিলে আহি মহানগৰীৰ পৰা আকৌ চুপাতে আহো নে ট্ৰেইনত ততে আহো লাহে গুচি আহিম আও।
অ অ ধুনীয়া সেনেকেই কৰিব লাগে।
এ তেনেকে অকমান যাব লাগে সকলো মিলি গলে অকমান
ভাল লাগে আহ ভাল লাগে উম। তাকে
মহা মহাদেউ আহিছে নি?
হা মহাদেউ নহয় পেহাদেও পেহা
আহিছে ন।
পেহাদৌ নাই হা পেহাদো এই পেহিদৌ অকলে আহিছে আকৌ।
ভণ্টি এতিয়া পৰীক্ষা আদায় হ'ল যেতিয়া তাৰ চিন্তা নাই আও।
এতিয়া এইয়া কিবা কিবি আঁকি মেলি ফুৰিছে
অ অকমান চিত্ৰ-তিত্ৰ আঁকি থাকিব লাগে।
উম সেইবোৰে কৈ থাকিব লাগে। ভাল অ।
এতিয়া আমাৰ ভাত ভাত নাই খোৱা ভাত নটা বাজিব। এ আমি আহি পোৱা দ তাৰ পৰাৰা মাছ অকণ দিলে মহাদেওৱে?
আহ আহ।
তাৰ পৰাৰা মই এতিয়া আকৌ সিহঁতৰ ঘৰৰ পৰা আহিছোগৈ সিহঁতৰ আজি আগফালি এইবোৰ লগালে গ।
তাকে মই দেখিছো।
অ কি কি বিলাক লগাইছে।
উম উম।
সেয়া অকণমান চাই আহিলোগৈ লগাইছে নতুন যে, ভাল লাগিছে এতিয়া সেই খালি গৰম এটা আহি খুলি নথলে।
খুলি নথলে গৰম লাগিব।
অগ্ৰো দিনৰ ভাগত খুলি থৈব যেতিয়া বৰষুণ আহিব তেতিয়া।
বন্ধ কৰি থলে অ।
উম বৰষুণৰ কাৰণেহে দিয়া হৈছে আও, সেইখন আও। নহ'লে ইমান দৰকাৰাই নাই, উ।
গ্ৰীলতো দিয়া হৈছে হৈছে নি আগফালে।
গ্ৰ্যলৰ লৰৰ ভিতৰ পাকে লগাইছে।
আহ অ আহ।
দেখিবলৈ ধুনীয়া হৈছে, আজি আজিকালি সেইবো়
অ মনে ক লগ গ অ
তোমালোকৰ ওপৰত টিঙি লগাম বুলি কৈছে মায়ে কালি।
এ আ মায়ে সেইটোয়ে কৈছে অ।
আমাৰ আকৌ স্বত্বাধিকাৰীৰ লগৰ কথাটো পাতিছে তেতিয়া অলপ ব হেৰিয়ত হৈ যাব আৰু। অম।
তাকে। এ কি হয়।
অ। তাকে এতিয়া কি হয় যদি বৃহস্পতিবাৰ মানে খবৰ কৰিবলৈ কৈছে।
উ আহ আহ
ঘূৰি পাব সি কালি গ'ল যে।
অহ অহ।
থবলে।
উম পুত্ৰক থবলৈ গৈছিলে গম পাই।
তেতিয়া অলপ বেলেঞ্চত হৈ যাব মানে।
উম উম হয়।
বেলেঞ্চত থলে সুবিধা হ'ব। উম্।
চাহ তাহ খোৱা হ'ল ন।
চাহ খালো, খুৱা চাহ মই খালো আও।
অ।
খাই পেলাই এটা ভাত হ'বই ভাতকেইটা উঠাই লৈ হৈ গ'ল।
অ ঠিকেই কেই।
তোমালোকৰ দেৰি হয় ভাতটো?
ভাততো দেৰি হয় আজি মায়ে সোনকালে খাাম বুলিয়ে কৈছে অকন।
ন বজালে ভাত খাব লাগে, দছটা বজালে ভাত খাবলে ৰৈ থাকিব নালাগে।
নাই দহ নাবাজে কেতিয়াও চাৰে ন মান বাজে হলে।
সোনকালে খাই অকণমান পঢ়াই ভাল, কিন্তু ন বজাৰ পাছত আজি একেলগে নতো সোনকালে পা যে।
আৰু, টোপনিত হৈ যায় ভাত চাত খাই মেলি।
অ অ তাৰ আগত পঢ়ি ল'ব লাগে তেতিয়া।
উম।
বতৰটো কেনেকুৱা সেইফালে?
বতৰ দিনত পুৰা ধাৰষাৰ বৰষুণ দিলে স্কুলৰ পৰা ওলোৱাৰ পিছত।
হয়।
খান নোপোৱা হৈ গৈছে গে।
আমাৰ ই এইফালে আকৌ এতিয়া গাজি গুমৰি আহিছে
আমাৰো ৰাতিলে দিবগে বৰষুন।
বতৰৰতো বেয়াই এইফালে।
আহ, তাকে উম।
এইবাৰ গাজনি মৰাটো বেছি হৈছে।
বেছি এইবাৰ ডাঙৰ ডাঙৰ পৰা বহুত।
গাজনি মাৰিলে পথাৰ চথাৰ এইবিলাকত থাকিব নালাগে মানুহ
উম আমাৰ আকৌ এই এইবাৰ হোৱা নিচিনাকে ফেন চেন হেৰি হয় বুলি ভয় লাগে উ,
কৰাচেনাই একো নহয়।
দিয়া একো নহয় বাৰু অ
মানে কি শ্বটটো ডাইৰেক্ট পৰি যায় যে ওপৰত চৰ্ত ঢেলাই ঘৰত চৰ্ত ঢেলাই ঘৰত অকমান প্ৰব্লেম হৈ যায় সেইটো কাৰণে এতিয়া টিং পাত তিংপাত লগালে মাটি টিংপা টিং অ মাত এতিয়া টিংপাত লগাম বুলি কৈছে নহয়, তেতিয়া অ বষুণ হেৰিয়ৰ পৰাও ৰক্ষা হ'ব। গৰমটোৰ পৰা ৰক্ষা হব। উম। তেতিয়া ভাল হ'ব সুবিধা হ'ব।
উম।
এতিয়া অকমান বয় বস্তুবোৰ দামবোৰ বাঢ়ি আছে।
দামটো বেছি এতিয়া।
উম বহুত এতিয়া বহুত বহুত বেছি বাঢ়ি গ'ল মানে।
উম।
টিং পাটৰ দামটো,
টিংপাত দাম এই এনেকুৱা দিনতে এই ইটা চিটাৰ দাম বাঢ়ে নহয়।
ইতাতো বাঢ়ে কিন্তু তিংপাতৰ দামটো আজি দুমাহ হৈ গ'ল বেছি বাঢ়ি গল দুমাহৰ আগত যদি মায়ে ক'লেহেতে মই কৈছিলো তেতিয়া লগাব পৰা হেতেন আৰু মানুহৰ সুবিধা অসুবিধাও থাকে, তেতিয়া লগোৱা হেতেন কম চে কম অলপ পইচা কমিলে হেঁতেন।
হয়।
উ হ'ব এতিয়াও লগালো অকমান হেৰিয়ত চলি যাব।
উম উম হৈ যাব, তাকে।
ৰাতি কিমান বজালৈকে পঢ়া হয়?
ৰাতি এক কেতিয়াবা এক বাজে, কেতিয়াবা চাৰে বাৰ' বাজে।
সেইকণ সময় ধুনীয়াকে কৰিবলৈ এতিয়া ভিতৰত পঢ়া টেবুলখন ভিতৰলৈ নি লোৱা হ'ল নে তোমাৰ
অ হয় সেই ভিতৰখনতে পঢ়া হয়
হয় ভিতৰত পঢ়িলে লাইটটো জ্বলাই লাহেকে হেৰি মানে বিজুলী বাতি এটা লৈ ল'ব লাগিছিলে এনেকে যে
আছে আছে এ সেইটোতে পঢ়া হয় এটা আছে।
অ তেতিয়া মাটি আৰু ভগ্নী শুবলৈ ভাল হ'ব
সেনেকেই মই লৈ লওঁ সেইটোতে জ্বলাই
আমাৰ এই লৰাহঁতে লৈ লৈছে যে।
অ ময়ো সেনেকেই লৈ ললো এটা।
অঁ তেনেকে লৈ ল'ব লাগে লৈ ল'বা তেতিয়া পঢ়িবলৈ অকণমান সুবিধা হ'ব।
উম।
বাকী এতিয়া সোমবাৰে পৰীক্ষা আছে ন?
সোমবাৰে শেষ হ'ব আৰু তাৰ পৰা অকমান কষ্ট, ভাল লাগিব শুই মেলি। সোমবাৰে আমাৰ বি সমাজ বিজ্ঞান
হয় সেইটো পৰীক্ষা বাকীকেইটা যোৱা কেইটা পৰীক্ষা ভালে আছে নহয়
বাকী কেইটাৰ অংকটো অলপ ভাল নহয় এইকেই এয়া ঠিকেই কৈছে বাৰু। উম।
উম। অংকটো অকণমান জোৰ দিব লাগে অংক বিষয়টো টান যে।
অংকটো জোৰ দিব লাগিব, মানে অংকটো আমি হেৰি আমাৰ টিউচনৰ শিকোৱা মতে একো এটা নাহিলে
অ
পোৰা এইবোৰ মানে আগৰ বছৰৰ সেইবোৰ কিবা কিবি সেনেকুৱা পৰা দিছে।
উম নহয় এতিয়া তুমি যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবা,
উম
অকণমান অংক অংক বিষয়টো অকমান গুৰুত্ব দি পেলাই চাব লাগে মানে।
এইবাৰ গুৰুত্ব দিয়া হৈছিলে আ কি হ'ল এতিয়া
উম। হ'লো এতিয়া এতিয়া বাৰু একো নাই, কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি ভালকৈ অংকটো অকমান জোৰ দিবা।
অ তেতিয়ালে জোৰ দিব লাগিব হয় হয় এতিয়া অকণমান পঢ়ো।
অঁহ পঢ়ি পেলাই ধুনীয়াকে ভাত পানী খাবা তাৰপৰা অকণমান পঢ়িবা, শুবা আৰু।